নমস্কাৰ।
শুনিছা?
নমস্কাৰ।
অ', কি কৰিছা?
ভালে আছো এনে আছো তুমি?
ময়ো এনেই আছো ৰবা।
অ', কি খবৰ ভালনে?
ভালে আছো তোমাৰ কেনেকুৱা।
মোৰো ভালেই। আজি হঠাতে এটা কথা মনলৈ আহিল। আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যবোৰৰ কথা ভাবি আছিলোঁ।
অ', সেইবোৰে সেইবোৰেই সোৱাদেই বেলেগ সেইবোৰৰ। বাহিৰৰ ফাষ্ট ফুড যিমানেই খাওঁ শেষত কিন্তু নিজৰ ঘৰৰ ঘৰৰ টেঙাৰ কথা একদম সোৱাদেই বেলেগ কি ক'বা আৰু সেইবোৰেই বেছি ভাল লাগে।
একেবাৰে ঠিকে কৈছা। তোৰ তোমাৰ আটাইতকৈ প্রিয় অসমীয়া খাদ্য কোনটো?
মোৰ মই খাৰ খাই বহুত ভাল পাওঁ। বিশেষকৈ কলগছৰ খাৰ দি বনোৱা দাইল বা মাছৰ লগত খালে বৰ ভাল লাগে তোমাৰ?
মোৰ মাছৰ টেঙা বিশেষকৈ ঔটেঙা বা আৰও টেঙা দি বনোৱামাৰ। গৰম ভাতৰ লগত খালে মনটো ভৰি যায়।
হয় হয় একদম ঠিকেই কৈছা বিশেষকৈ গৰমৰ দিনত টেঙা খালে বৰ টেষ্ট লাগে।
অ', পিঠা লাৰু কথাও নাপাহৰিব। বিহুৰ সময়ত ঘৰে ঘৰে কিমান ধৰণৰ পিঠা বনাই ন আমাৰ।
সঁচা কথা দেই একদম টেকেলি পিঠা তিল পিঠা ঘিলা পিঠা। নাৰিকল লাৰু তিলৰ লাৰু আৰু যে কিমান কি সকলোবোৰেই বৰ সোৱাদ।
সঁচা টেকেলি পিঠা তিল পিঠা ঘিলা পিঠা নাৰিকল লড়ু তিলৰ লাড়ু। সকলোবোৰে সোৱাদ কিন্ত ঠিকে কৈছা তুমি। আমাৰ আইতা এতিয়াও নিজা হাতে পিঠা বনাই। আইতা হাতৰ পিঠা খোৱাত দোকানত কেতিয়াও নাপাও।
অ আমাৰ ঘৰটো একেই বিহুৰ। কেইদিনমান আগতেই সকলো মিলি পিঠা বনাও। সেই সময়খিনি বহুত ভাল লাগে নহ।
অ জলপানৰ কথাও মনত পৰিছে চিৰা কোমল চাউল। দৈ গুড় কল এটা সুন্দৰ জলপান।
হয়, হয় বিশেষকৈ তাকেইতো বিশেষকৈ আহ এয়া। বিহুৰ পুৱা যে জলপান খাওঁ সেই তাৰে আনন্দই বেলেগ।
উম আজিকালি কিন্তু বহুতে ফাষ্ট ফুড বেছি পচন্দ কৰে। ফলত এই পৰম্পৰাগত খাদ্যবোৰ অলপ অলপকৈ কমি গৈছে যেন লাগে।
সেয়াই। কিন্তু আমাৰ যুৱ প্ৰজন্মই এই খাদ্যবোৰৰ মূল্য বুজিব। বুজি ৰাখিব লাগে নহলে এদিন এই পৰম্পৰাবোৰ হেৰাই যাব নে কি কোৱা।
অ', মইয়ো ভাবো। স্কুল কলেজতো কেতিয়াবা অসমীয়া খাদ্যৰ মেলা পাতিলে ভাল হ'ব।
একেবাৰে ঠিক কৈছা তেতিয়া আন ৰাজ্যৰ মানুহেও। অসমৰ খাদ্য সংস্কৃতিৰ বিষয়ে জানিব পাৰিব।
পাহাৰত বহি চাহ খাই। চোৱাৰ মজাই বেলে
ঠিক কৈছা।
শুনিছানে?
অ', শুনিছো, শুনিছো।
ঠিকেই, আকৌ কোৱা আৰু।
বাকী তোমাৰ ঘৰত ভাল।
অ', ঘৰত ভালে।
ঠিক ঠিকে আছে পিছে দিনটো আজি কি কৰিলা।
এই দিনটো আৰু কি কৰিম ইমান গৰমত একো কৰিবই মন নাযায় দেখোন।
তাকেইতো বহুত বেছি গৰম পৰিছে।
আৰু কোৱা।
বাকী গৰমৰ দিন ক'বাত ফুৰিব যাবা নে।
অ', গৰমৰ দিনত ভাবিছোঁ কৰো'বাত যাম বুলি। কিন্তু গ-গৰম আকৌ।
হয় দিয়া। শুনিছাঁ।
অ', শুনি আছোঁ কোৱা।
অ'। বাকি ক'ত গ'লা?
উম।
ক'ত গ'লা।
ক'ত গ'লা মানে বুজি পোৱা নাই।
আমি কি কথা পাতি খাদ্য কথা পাতি আছিলোঁ নহ।
হয়।
অ', কি কৈ আছিলানো তুমি খাদ্যৰ।
সেয়াই আৰু এইবোৰ। পিঠা টেকেলি পিঠা এইবোৰতো ঘৰত বনোৱা খাদ্যৰ সোৱাদ-সোৱাদেই বেলেগ আৰু। এইবোৰ ফাচ-ফাষ্ট ফুডেও পাত্তা নাপায়।
অ', সেইটোৱেই। অ', তুমি এ ঘৰত বনোৱা খাদ্য কি কি বনাব জানা।
মই মই হেই ভ বনজবনোৱাত তো পাৰো বাৰু কিন্তু মোক মানে তেনেকে বনাবলে নিদিয়ে। মা মানে, মা বনায় প্ৰায় কিন্তু মা নাথাকিলে ঘৰত মই বনাও বাৰু। বনাও বহুত কিবা কিবি এনেকে তোমাৰ। উম, ঘৰৰ পিঠা পিঠা, লাড়ু বিহুৰ টাইমতো পিঠা, লাড়ু। আৰু মাঘ মাঘ বিহুৰ টাইমতটো সেইবোৰতো। বনোৱাই যায় চ'ব চবৰে অসমৰ ঘৰে ঘৰে এইবোৰ বনোৱা যায়।
অ'বাৰু তুমি কেতিয়াবা নিজে খায় বৈয় পিঠা বনাবলৈ চেষ্টা কৰিছানে?
অ' অ' মই বনাইছোঁ মাৰ লগত বনাও ভাল লাগে। মাৰ লগত একেলগে ঢেঁকীত পিঠাগুৰি খুন্দো। তাৰ পিছত এ সান্দহ গুৰি মানে খুন্দো ত' সেইবোৰ বনাওঁ। তাৰ পিছত এনেকে এ একেলগে মিলি জুলি বনাওঁ আৰু। নাৰিকলৰ পিঠা হওঁক। বা তিলৰ পিঠা হওঁক বা নাৰিকলৰ লাৰু, তিলৰ লাৰু কিমান কি। চববোৰ বনোৱা যায় বা ঘিলা পিঠা এইবোৰ। আৰু ভ আৰু ভালো লাগে কিবা এটা বনাই পেলাই। একেলগে মাৰ লগত কথা পাতি। পাতি পেলাই সেনেকে বনাওঁ আৰু মাঘৰ বিহুৰ টাইমত। তাৰ পিছত আলহীবোৰ আহে, সেনেকে চবে খাই চবকে ভাল লাগে।
মোৰো একে অৱস্থা হৈছিল। মই নাৰিকলৰ লাৰু আৰু বনাবলৈ লৈ গুৰ বেছি দি পেলাইছিলোঁ, শেষত লাাৰুবোৰ বহুত টান হৈ গৈছিল।
হয় নেকি, তুমি বনাইছা
অ' মই বনাও কেতিয়াবা ভূল হয় আৰু কেতিয়াবা অলপ ভূল লাগি যায় তাৰপিছত আৰু
তাকেইতো তোমাৰ তোমাৰ বনোৱা কেতিয়াবা। খোৱাবাচোন মাতিবা আকৌ বিহুত কেতিয়াবা।
অ' ঠিক আছে হ'ব দিয়া।
উ, উ, উম। আৰু তোমাৰ কিবা মানে তুমি কি বনাই ভাল পোৱা আৰু ঘৰত।
মই ঘৰৰত। এনে নবনায়ো মই মাংস কেতিয়াবা বনাও। ভাতৰ বনাও আৰু কিবা কিবি খাদ্য। মাছ
হ'ম।
টেঙাই দি মাছ আৰু সেনেকে ৰঙালাও, সেনেকে জানো আৰু বনাবৰ কাৰণে।
হয় নেকি, ঠিকে আছে।
কোৱা
বাকি তোমাৰ চিকেনৰ ৰেচিপি টো এবাৰ কোৱাচোন কেনেকে বনোৱা। মাংসৰ ৰেচিপিটো। কোৱা আকৌ, শুনিছানে?
শুনিছো, মই বেলেগ বেলেগ টাইপত, মই বেলেগ বেলেগ ধৰণত বনাও ন এতিয়া কোনটো বা। ক এতিয়া।
কোৱা, কি কৈছা?
কম ৰ'বা।
হেল্ল' হেল্ল' শুনিছা নে? ৰবাচোন কোনোবা আহিছে মই এবাৰ মাক দিও মাৰ লগত কথা পাতা অলপ।
অঁ', থিক আছে।
অ', মায়ে তোমাক কব ৰ'বা কিবা ৰে ৰেচিপি। অ', অ', কি কৰিছা তুমি উম, কি কৰিছা?
মই এনেই বহি আছিলো আপুনি কি কৰি আছে?
অ', ইয়া চাহ তাহ খালোঁ এই মাত্ৰ। চাহ খাই আৰু অ', মাইনাৰ লগৰ এজনী আহিছে। তাতে আমি চাহ খালো একেলগে গোটেই কেইটাই। চাহ খাই এতিয়া সিহঁত দুইটাই কথা পাতি আছে ৰবা।
ঠিকে।
বাকী তোমালোকৰ ঘৰৰ বালে ভাল?
অ', ভালে আপোনাৰ ভালনে ঘৰত?
উম, আহ আমাৰতো তুমি গমাই পাইিছা তাইৰ লগত কথা পাতি চাগে। তাকি ঠিকে আছে দিয়া আমাৰ বাপ বাবু মানে আজি হ'ল মানে আমাৰ বামা বাবু। খেল আছিলে স্কুলৰ তহলে আৰু তাতে মানে সেই গৈছে খেল স্কুলৰ পৰা লৈ গৈছে এতিয়া উম, স্কুলৰ পৰা লৈ গৈছে ত' এতিয়া আহিয়ে পোৱা নাই। এতিয়া তাকে ফ উম, ক মোবাইলত ফোন কৰিলো কিন্তু অলপ দেৰি হ'ব বুলি কৈছে।
অ', ঠিকেই বাকী ভাত চাত বনালে নে?
চাহ খালো এই মাত্ৰ বনাম আৰু লাহে লাহে। বাকী তোমালোকৰ মানে দ দা উম, দেৰি হয় তোমাৰ দাদাৰ বিয়া কৈছে ন?
অ', গ'ল গ'ল।
অ', তাকে বৌজনী এতিয়া ক'ত থাকে?
বৌজনী এতিয়া ঘৰতে আছে। দুদিন পিছত মাকৰ ঘৰত যাব আৰু। বহু দিন যোৱা নাই আহাৰ পৰা এবাৰেই গ'ল সেই কাৰণে আৰু এতিয়া যাব আৰু কালি পৰহি মানে।
অ', আহ দুইটাই মানে মিলি জুলি থাকিবা।
অ', আছো সমনিয়াই ন তৌ মানে একেলগে ভাল লাগে।